হেল অ কি কৰি আছ
এই ছোৱালীক পঢ়ুৱাই আছো
অ ভাত পানী
কি ভাত পানী আমা খুৰীয়ে বনাই আছে
অ কিহে বা
মাংস আনিছে
সিহঁতৰ আজি খেতি হৈ গ'ল
এ আজি এদাই হ'ল অ কেতিয়াবাই এদাই হল সেই কঠিয়াতলিটো পানীও আছিলে যে হালো বোৱা নাছিলে
অ
আজি হৈ গ'ল আও কি কৰি আছে
মও ভাত বনাই আছো।
কি চব্জি বনাইছ।
দালি, ঢেকীয়া, আলু ভাজি।
খেতি উঠিলে নে?
নাই উঠা, নৈ ভিতৰত আছে।
অ' ওচখিনি হ'ল।
উচৰখিনি হৈ গল অহ'।
কাইলে ক'ত প্ৰগ্ৰেম
কাইলে জানো দুলুটো ইয়াতে দিছে নে নাই আমাৰ এই ভাগিনটোৰ ঘত নেযাও
অ
কিবা বাজি আছে
অ এই খুৰীদেউয়ে মবাইল চাই আছে
অহ'।
ছোৱালী ঘৰতে আছে না?
উম ঘৰতে আছে, খুৰী যাবগে নে থাকিব?
যাবগে হেৰি আক। মই নোৱাৰো যে, তাৰপিছত ভাত, চব্জি কেইটা বনাই বোলো ইয়াতে খুৱাও, তাৰপা যাব আৰু এতিয়া।
অ', অ', ছোৱালীয়ে পঢ়া-শুনা,
হুম,
ছোৱালী পঢ়া-শুনা।
তাকে গালি পাৰি আছো নপঢ়ে, স্কুলত ইমান হোমৱৰ্ক দি থৈছে। অসমীয়া খিনি যেনে তেনে হ'লে, গণিত কৰিবলৈ দি আচো, নপ নপঢ়ে ওচৰত বহি নাথাকিলে।
অ' আগ ধৰি নেওতা খিনি বুজি, হেৰি মুখস্থ কৰাই ল'ব লাগিছিল আক।
তাকে কৈ আছে, পৌণ খিনি মুখস্থ কৰি আহ কৰাই নাই, তিনিখন নে চাৰিখন মুখস্থ স্ত আছে, যোগনেওতা বিযোগ নেওতাখিনি মুখস্থ হ'ল, ক'লে নুশুনে অ' এইকেইদিন পথাৰলে গছোৱা নপ, পঢ়ে, নেমেলে অত এবাৰ, তত এবাৰ ঘূৰি ফুৰিছে।
আৰু এইকেইদিন চাবলৈও সময় পোৱা নাই, তাকে আজি খেতি উঠিলে, তেতিয়া বোলো অকনমান বহিছো তাৰ লগতে।
অ', অ' নহয় নেওতা খিনি মুখস্থ কৰিলে, তাৰ নিজে, নিজে অংক পৰীক্ষাত আহিব।
তাকে বোলো কাইলে দুনত মুখস্থ কৰিব লাগিব, পূৰণৰ খিনি মানে স্কুল, উম। স্কুলৰ পৰা কৈয়ে আছে, গ্ৰোপত দিয়ে আছে, এ নিওতা মুখস্থ দিবলে।
অহ' সেই সৰুতে, এতিয়া যদি অকমান হয়, যোত, ৰাক্ষ বিলাক আকৌ নেওতা ইখন যদি ফটাকে হেৰি কৰি দিয়ে, তেতিয়া মানে আগলৈ অল চিন্তা নাই আৰু।
উ চিন্তা নাই নপঢ়েই কিমান মাৰিব, গালি পাই, পাই উম, বিয়কতি লাগিছে আৰু। পঢ়িলে পাৰেই নহয়, নপঢ়ে অকনো সস্ম মোলা কৰিবলৈ নপঢ়ে।
অ'। অহ'।
এই ওচৰত টিউচন এটা ইংলিছৰ দিম বুলি ভাবিছিলো, দিবলৈও তেনেকে হেৰি নায়েই, সুবিধাই নাই।
উম, এ তাই হেৰি আক, নিজৰ ধান্দা নাথাকিলে, আক অ' দিও লাভ নাই নহয়।
নহয়, তে যদি এনেকে মানে কোনোবাই পঢ়া দিয়ে অকমান। অ',
আমাৰ ওচৰ এ আগফালৰ মানুহঘৰ ছোৱালী দুইজনীক গালি পাইচিল, এইবাৰ নম্বৰ, কম, কম পাইছে হেনো, ক'ত পৰীক্ষা আগত ত আৰু এমাহ, ঘৰৰ ছোৱালীজনী হাতত, তাই গুৰিলৈকে আহিবলৈ এইটোকে বা মোক দেখুৱাই দিয়াচোন বুলি ক'লে, কেলৈ দেখুৱাই নিদিব।
অহ' তো।
মানে নুশুধে ভয় কয়। আমাৰ মাক হতেউ একো মুখ খুলি নকয়। উব যাচি কৰিবলে গ'লেও আকৌ বেয়া হব সেই গতিকে নকওঁ,
অহ নহয় মানে মোৰ ছোৱালী জনী এনেকুৱা আপুনিত, অঁহ
চেভেনৰ ছোৱালী দুজনীয়ে ধৰ চন, দহ ভিতৰত যদি তেওঁ দহৰ তলত পায়। সেইটো বা কেন কেনেকুৱা কথা হ'ব।
সেইটোয়েটো, এতিয়া আমাৰ ছোৱালী আকৌ অকণমান ততন মানে, যদি লগত হেঁচি থাকে তেতিয়া তাই পঢ়ে। নহ'বা লগত থাকি থাকিব লাগিব, মই তাইৰ ইংলিছটো ইমান নাজানো যে।
উম।
নো মানে এতিয়া সিহঁতে সব সিঁহতি পকোৱাত লিখে কিবাত লিখে মই ইমান বুজি বুজি নাপাওঁ, মানে পঢ়োৱাই দিব পাৰো কিন্তু মানে অসমীয়াত শব্দবিলাক ইমান বুজি পোৱাকে মানে ক'ব নাজানো।
নাই আজিকালি কোৰ্চবিলাক টান হ'ল।
অহ ইংলিছত তাকে টিশন এটা কৰাবলে উ বিচাৰি ফুৰিছো ক'তা নো মানুহেই নাই।
উম।
তাকে হে কৰা হেঁতেন ও দিলোগে হেঁতেন টিউশন এতাকে।
উম।
বাকী খিনি মই পাৰো বাকী খিনি বা নম্বৰ ভালে পাইছে ইংলিছটো ইংলিছৰ আখৰ ধুনীয়া নহয় ছোৱালী আক বৰ ধুনীয়া হয়, চব পকোৱাতে লিখে।
অঁ।
ডাঙৰ মানুহ বাপেকৰ নিচিনা পোকোৱা আখৰকিটা। এন্দুৰ এই অসমীয়া আখৰকেইটাহে অকমান লেতেয়া।
উম বুজি নেপায় আকৌ ইংলিছটো।
অঁ, সেই কাঠপঞ্ছিলে লিখিলে মানে অসমীয়া আখৰ কেইটা ধুনীয়া হয়। কলমে লিখিবলৈ শিকাইছে যে এতিয়া কলমে লিখিব নাজানে মানে ভালকে।
উম খুব ছবি আঁকিবলে দিবি।
নাআকে আক, ৰং পেঞ্চিলো, চক পেঞ্চিল চব আনি থোৱা আছে ছবি নাআকে।
ছবি আঁকিলে আখৰ ভাল হ'ব।
অঁ কিন্তু ইংলিছৰ আখৰকেইটা আক ডাঙৰ মানুহৰ নিচিনা, একদম চব পকোৱাতে লিখিব আপুনি মই বুজিয়ে নাপাওঁ। চালে মানে, চব গোট গোটকে একদম পোকোৱাত ধুনীয়াকে মই সেইদিনাখনি আমাৰ খুৰীহঁতে দেখি পেলাই বিছুটি খালে ডাঙৰ মানুহৰ নিচিনা যে আখৰকেইটা, বোলো মোৰ আখৰ নহয় মই লিখা। লিখিবই নাজানো বোলো এনেকে পকোৱাত তাইৰ ভাগৰ আখৰ বোলো। কিন্তু অসমীয়া আখৰকেইটা তালে চাই মানে অসমীয়া আখৰকেইটা বৰ বহুত বেয়া মানে।
অঁহ
অইনটো নহয় এই কলমে লিখিবলৈ শিকাইছে যে এতিয়া।
অঁ।
এই কাঠপেনচিলে লিখিবলে এই ধুনীয়া কলমৰ আখৰকেইটা লিখিব নাজানে তাই বৰ কুত কৰে।
অঁ।
এই সৰু পৰা এই দুটা মানে টিশন কৰিলে যে। অৰুণাচলতে আছেগে এই নাহৰ লগোনত।
অহা না
অহা নাই, কাইলে অহা কথা কৈছে জানো আহে নে নাহে?
অঁ তঁহতৰ খেতি?
খেতি উঠিলে এনো কালিয়ে আজৰি কৰিলো কালিয়ে এবাৰ মাটি বেছি নহয় নহয়। তিনি বিঘাহে আজৰি পানী নোহোৱাহেঁতেন কেতিয়াবাই হয়, পানীও হ'ল, আকৌ মাজতে পানী নাই, এতিয়া আকৌ পানীয়েই পানী। কালি পানীয়ে- চানীয়ে চব বুই দিলো, আজি ডুবিছে কব নোৱাৰো কি হয় আও
অ' মাছ পুঠি ওলাইছেনে নাই?
মাছ মই লাঙি চোৱাৱেই নাই লাঙি পাতাই নাই মানে পোৱা নাই ন লাঙি এইবাৰ পতাই নাই এইকেইদিন সময়ো নাই পাতিবলৈ তাপা অ সেই চোৱা গায়ে পাতিবলৈ বেয়া যে
অ
সেইকাৰণে পাতাই নাই
অ অ
বাকী চব ভালেই নহয়
উম ভালেই ভালে তাই গৰম বন্ধত কলোঁ ক বৰ্তা সেইয়া ওলাই গ'ল
অ এ বাইদেউ হঁতৰ ঘৰলে গৈছিলে আহিলে তাপা ক'তো পঠিওৱাই নাই এই অলপ যাম হে মই এতিয়া খেতি উঠিছে অহা সপ্তাহ মানত যাম নেকি? ঘৰো হাঁহে, ছাগলীয়ে আকৌ মুৰ্গীয়ে এৰি থৈ যাবলৈও মানুহ নাই যে
অ
সেইটো কাৰণে আক
মুৰ্গী ডাঙৰ হৈছে নাই
মুৰ্গী ডাঙৰ হৈছে বেচিব পৰা হৈছেগে বেছিম হেৰি হলে মানে এটা এটা কাইলে চবে পাৰ্টি খাম বুলি কৈ আছে এক কেজি, আধা কেজি এক কেজিতকে বেছিও আছে
কিমান কেজি
এক কেজি চাৰিশ
অ আধা কেজি ৱেটট
আধা কেজি দুশ হ'বনে নহয় দুটা আধা কেজি দুটা আছে
অ
হ'ব নে নহয় এনে নে বাঢ়িবই এনে কিন্তু ডাঙৰ ডাঙৰ দেখিছো এই মতা মুৰ্গীবোৰ মানে কি হয় ওজনবোৰ আপুনি দেখি অকমানে দেখে এক কেজি মাৰ মাৰি যায় মানে মই এতিয়া যোনটো আমি খাবলৈ থই দিছো দুই কেজি ওচৰা উচৰি আছে
কেইটা আছে
মুৰ্গী আপোনাৰ দচটা দচ টা আছে মানে এতিয়া চামৰ উমনি বহাখিনি বেলেগেই উমনি এজনীয়ে বহি আছে দুজনীয়ে ডিম পাৰি আছে আৰু এজনীয়ে ডিম পৰা নাই মানে দুজনীয়ে ডিম পৰা নাই দুজনীয়ে ডিম পাৰি আছে এজনীয়ে উমনি বহি আছে বাকী তাৰ বাদে মানে বিক্ৰী কৰিব পৰা এটা দুটা তিনিটা, চাৰি, পাঁচটা আছে বিক্ৰী কৰিব পৰা
অ
এটা এটা কে খাম বুলি ভাবি আছো পৰহিলৈ এই নবা ই ঘৰ চৰ নলয় দাকোৱালটোৰ অকল ৰা
কেতিয়াবা
অ পঠিয়াই দিব হেৰি যদি বিক্ৰী নহয় মোৰ কাইলৈ দুটা নিবহিয়ে নেকি
অ
সেইকেইটা আকৌ সেই দুই কেজি ওচৰা ওচৰি আছে কালি যোনকেইটা নিবহি হেৰি হয় পঠিয়াই দিব থাকিলে মানে দি দিম কোনবা যদি লয়
খুৰী হঁতৰ এবাৰ হাজিৰা নো হেৰি নলগালে ন
লগালে আমাৰ সেই বায়ে আহিও ৰোলেহি তাৰপিছত আকৌ এই যে আমাৰ ঘৰৰ ওচৰৰ বোৱাৰীজনী যে মোল জাজনী
অঁ-অঁ! অহ।
অঁ! তাই আহি ৰুলেহি আমাৰ বা হাজিৰা নিচিনা নহয় হ'লেও সিহঁতি কিবা এটা দিলে আৰু। তাৰপৰা সেই তাইও আহি দুদিন-দুদিন মাৰিলেহি। অঁ!
কালি কি হৈছিল অ!
অঁ! হেৰি যে চবেই সেই চাৰি, পাঁচজনীয়ে ৰুলো যে চাৰি দিনতে হ'ল সিহঁতৰ ৰুই। চাৰিদিন ন লাগিলে। এবেলা-এবেলা আৰু আপোনাৰ চাৰিটা বজাতহে যাওঁ। দচটালৈ আহোঁৱেই, নটালৈ আহোঁৱেই। তেনেকে সোনকালে গৈ গৈয়ে আজৰি হ'ল।
পানী বাঢ়িছে অ পানী বাঢ়িয়ে আছে।
মোৰ এইফালৰখিনি অকল কঠিয়া ধৰি ডৰা আছে। কঠিয়া
অ!
হেল্লো! আজৰি আৰু। কাইলৰ পৰা কঠীয়া তুলিম আৰু। তাত। হেল্ল!